হেল্ল'।
কাৰ
নমস্কাৰ।
অ মই আপোনাৰ লগত বায়ু প্ৰদূষণৰ বিষয়ে আলোচনা কৰিব বিচ বিচাৰিছিলো আলোচনা কৰিব পাৰিমনে?
হয় পাৰিব দিয়ক মই বৰ্তমান এনে আছো।
উ হয়। অ আপুনি অ বায়ু প্ৰদূষণৰ বিষয়ে শুনিছেনে?
বায়ু প্ৰদূষণৰ বিষয়েটো মই শুনিছোঁ। বা দেখিও আহিছোঁ।
উম হয় হয়, আপুনি বায়ু প্ৰদূষণ কেনেকৈ হয় কওকচোন?
বায়ু প্ৰদূষণ এতিয়া আপুনি ক'ব গলে ধৰা অ গাড়ী মটৰৰ পৰা ওলোৱা ধোহা বা গেছ এনেকুৱা বস্তুৰ ফলত হ'ব পাৰে। ধৰা আজিকালি তোমাৰ গাড়ী, মটৰ বেছি হৈ গৈছেতো। ত' তাৰ পৰা বা যি যিকোনো ধৰা ডাঙৰ ডাঙৰ ইণ তোমাৰ ইণ্টেষ্ট্ৰীবিলাক পৰা যিটো যিবোৰ ধঁহা ওলাই সেইটোৰ পৰা বহুতো বায়ু প্ৰদূষণ হৈ আছে আৰু আজিকালি
উম কওকচোন। হয়। হয় আজিকালি অহ হোৱা অ ইণ্ডাষ্ট্ৰিৰ পৰা ওলোৱা ধোৱাৰ কথা আপুনি কৈছে